হেল্ল'
হেল্ল'
হয়।
অ', শুনিছা
অ', শুনিছো
আহ শুনিছো
অ',
অ', মই এনেই বতাহান ঘৰতে আছ তুমি?
হয় হয় মই জাষ্ট ব্ৰেকফাষ্ট কৰিলো কৰি আছো আজি বতৰটো মই চানমাৰী বতৰটো বৰ হেৰি হৈ আছে আজি হয় গুৱাহাটী তুমি?
অ', ুৱাহাটী ন চালে বখিষ্ট ফালে
হয় হয়
প্ৰথুম ৰাতিপুৱা ঠিকছে বৰ খু দিলে এতিয়া আমাৰ ইফালে অলপ ৰ'দ ওলাইছে অলপ চলপকে
হয়, ইয়াতো অলপমান ৰদ ওলাইছে। বতৰ আৰু বৰষুণৰ বতৰ অলপ দিবই। এবাৰ ঠাণ্ডাতো, অলপ দীঘলীয়াকে থাকিলে হয়নে।
উম, ইফালে পানী হোৱা নাই?
মই ওলোৱাই নাই এতিয়ালৈকে। ওলালেহে গম পাম, ইমানো হোৱা নাই নেকি তেনেকুৱা লাগিছে।
ৰাতিপুৱাটো ঠিকছে দিলে তো বৰষুণটো।
হয়, হয়। খোৱা ব নে।
উম, হল, ব্ৰেকফাষ্ট হ'ল।
আমাৰ আকৌ ব্ৰেকফাষ্টে হয় দিন, ওলাই গলে আৰু লাঞ্চ এক্সট্ৰাকে কৰাই নহয় আৰু। কৰি গলে।
সেইকাৰণে ব্ৰেকফাষ্ট অলপ মজবুতিে খাব লাগে।
হয়, হয় আৰু আজি কৰবাত যাব?
নাই, নাই ঘৰ
ঘৰতে থাকিবা হা আৰু কি বুলি কয়, কবাত ফুৰিব গৈছানে গৰম বুলি?
বৰ্তমানতো যোৱা নাই যাম ভাবিছো শ্বিলঙৰ ফালে চাও কি চাও কি কৰোঁ, তাতেওতো বৰষুণে দি আছে
বৰষুণ, দিলে ইমান ভাল নালাগে কিন্তু শ্বিলং চব জগ, ঠাই কিছুমান ঠাই ভাল নালাগে।
অ',
কাপোৰ চাপোৰ লেতেৰা হয় আৰু মানে কিছুমান ঠাই ভিউত পোৱা নাযায় নহয়, ডাৱৰীয়া হৈ থাকে।
হা, হয়, অ।
বেলেগ জেগাও যাব, আকৌ হুন নহয় আৰু এটা কথা কাজিৰঙাতটো বন্ধ কৰে নহয় হয় বহুত মানুহ, হা, হা। সেইটোতো মাৰ্চৰ পৰা টো অক্টোবৰলৈকে বন্ধ হৈ থাকে। দেখোন। আৰু ফুৰিবলৈ ঠাই ন।
নায়ে আৰু অৰুণাচলৰ ইফালেও, লেণ্ডশ্লাইড হৈ আছে।
হয়, হয়, এই লেণ্ডশ্বেলাইট ডাউকীৰ ফালে নিউজত
উম, হম, পাৰি যাব। গ'লেহে বাহিৰত যাব লাগিব।
ইমান ৰিস্ক লৈ যাব পৰা নহয় আৰু।
নহয়, নহয়।
উম, লাইফৰ ৰিস্ক থাকে কৰ'বাত ফচি গ'লে আকৌ দুই তিন দিন হয়নে।
উম, এনে দিনকাল বোৰ বেয়া। আছে।
সেইটোৱে। আৰু এইটো সময়ত প্ৰাকৃতিক হেৰিবিলাক বহুত হয়য়ে বাৰু। বৰষুণত বানপানী হোৱাৰ বহুত হেৰি থাকে। থাকে হয় নে, আকৌ লেণ্ড শ্লাইড হোৱাৰ
লেণ্ডশ্বেলাইদ সেইটোবে, ছৰতাব আকৌ ছেপটেম্বৰ, অক্টোবৰত যাব পাৰি আৰু পিছত।
হা, হা। অ' সেইটো হয়, সেইটো সময়ত গৈও কিবা এটা বেলেগ ভাল পোৱা যায়।
মানে, হেৰিতাট সেইটো সময়ত বৰষুণ চৰষুণ নাথাকে। কিন্তু এটাই অসুবিধা তাতে। সোনকালে আন্ধাৰ হয় চাৰিটা চাৰে চাৰিটাতে।
সোনকালে আৰু বেছি মানে সুবিধা নাই। ন যিমান যি নহওঁক পাহাৰীয়া এৰিয়া।
অ' আৰু সোনকালে ওলাব নোৱাৰি নহয়। ৰাতিপুৱা ছটা চাৰে ছটালৈকে হেৰি হৈয়ে থাকে।
থাকে সেইটোৱে।
আৰু এটা কথা, হা মানে আজিকালি দেখোন। কেইবছৰমানৰ আগত শুনিছিলোঁ উত্তৰাখাণ্ডৰ ফালে।
ডাৱৰ বিস্ফোৰণ হয় যে।
অহ'।
সেইটো এবাৰ অৰুণাচলত শুনিলো। আগতেতো শুনা নাছিলো বাৰু আমাৰ ইয়াতেতো নহয়। ডাৱৰ বিস্ফোৰণ। আৰু, আৰু। মানে এয়া য'ত ত'ত খালেও কিন্তু বেমাৰ হোৱাৰ বহুত চান্স থাকে। বাহিৰত উম।
যি তি খাবও নোৱাৰি নহয়, সেইবোৰ জাগাত।
মানে ফুড পইজনিং হোৱাৰ চান্স থাকে। বহুত দিগদাৰ আৰু বেছিকে ৰ'দ দিলে।
সেইটোৱে। বেচি ৰ'দ দিলে দিগদাৰ, বৰষুণ দি থাকিলেও দিগদাৰ।
হয়। তাকে, কি ক'লে?
তুমি ক'ৰবাত গৈছা নে নাই বোলো?
অ', এইবাৰতো যোৱা নাই বাৰু এনেকে এতিয়া।
অ'।
যে মইও ভাবিছোঁ শ্বিলং ফালে যাম নেকি? কোনোবা লগৰ চবৰ একেলগে মিলি গ'লে মানে, আগৰ পৰা। গৰম বন্ধ বুলি ক'লে ক'ৰবাত।
সেইটো থাকে অ', আগতেতো গাঁৱতে গৈছিলোঁ ঘৰত। এতিয়া আৰু নাইয়েই দিয়াচোন। তেনেকে যোৱা নাযায়।
হয়, হয়। মানে আৰু এটা কথা মানে, গাঁও বিলাকত এইটো সময়ত যাবলৈ খুব ভালোঁ নালাগে। কিয়নো মানুহ বিলাক বহুত ব্যস্ত থাকে, তেওঁলো খেতি পথাৰত লাগে ৰাতিপুৱাৰ পৰা, দিনত অলপ আৰাম। কৰে হয়নে? বহুত, বহুত ব্যস্ত থাকে, এইটো সময়তে তেওঁলোকৰ খেতি হেৰি কৰে। ভুই ৰুৱে খেতি হেৰি কৰে, বৰষুণৰ সময়খিনিতে। তাকে।
এতিয়া পিছে কি কৰি আছা?
মই এনেকেতো একো কৰা নাই বাৰু এতিয়া।
এতিয়াতো ওলাই যাম, অলপ দেৰিকে যদি বৰষুণ চৰষুণ নিদিয়ে। অলপ কাম আছিলে বাৰু।
এনেকা জব কৰি আছ নে পঢ়ি আছা।
অ', অ'মই সৰু সুৰা কিবা কিবি। তেনেকে একো হেৰি নাই বাৰু। আৰু বৈশিষ্টয় ফালে কেনেকুৱা ৰাস্তা পাট ৰাস্তা পাতিটো ভাল চাগে আজিকালি?
অ', অ' এতিয়া ভাল কৰিছে আগতে আছিল আৰু বেয়াই আছিল। সেইফালে অলপ পাহাৰীয়া অঞ্চলো পৰি যায় ন।
অ', তাতেতো এবাৰ শুনি। অ', ৰিভাৰ ভিউ যেনেকে বনাইছে তাতেও কিবা এটা বনোৱাৰ কথা কৈ আছিল দেখোঁন।
অ'। তাতে আছে ইফালে উম, মেঘালয়ে পৰে ন অলপমান আগুৱাই আহি। লে, এই ফালে আছে এইবোৰ। পাহাৰে চাহাৰে কিবা কিবি নাগা ৰিজৰ্ট মানে কিবা কিবি বহুত ৰিজৰ্ট বনাইছে। পাহাৰৰ ওপৰত প্ৰাইভেট আৰু এইবোৰ।
অ', প্ৰাইভেট হা। বশিষ্ঠৰ ভিতৰত?
বশিষ্ঠৰ ভিতৰত নহয়, বশিষ্ঠৰ পৰা অলপমান আগত যাব লাগে। উম, আছে, আছে।
অ', আৰু এটা কথা শুনিছিলোঁ মাজতে এ বশিষ্ঠ হৈ বোলে এইফালে গড় ভঙাৰ ফালে ৰাস্তা বনাইছে।
অ'। ফালে মানে ট্ৰেকিং কৰি যাব পাৰি আৰু।
ছে বোলে মেঘালয় সোমোৱা।
অ', মেঘালয় সমোয়ো ৰাস্তা আছে।
অ', মই এইটো শুনিছোঁ যোৱা নাই বাৰু কেতিয়াবা যাব লাগিব। মোক মাজতে লগৰ এজনে কলে হয়।
মানে চব পকা ৰাস্তাৰে অ'।
অ' বাইক চলাই গৈছিলোঁ বোলো বহুত ৰাস্তাটো ভাল। একদম শ্বিলং যো যোৱা যেন ভাইপ।
মেঘালয়খিনি পৰে যে হেকাণে ছেম গোটেইখিনি এনেকুৱাই আৰু। পাহাৰ চাহাৰ, ভিউ চিউ, ভালে লাগে এইখন।
মেঘালয়ৰ ওচৰ পাজৰ ঠাইবিলাকত বৰষুণো বেছি দিয়ে।
উ বৰষুণ দিয়েই।
বেলে-বেলেগ ঠাইতকে।
উ। আ ঠাণ্ডা আছ
ল, অ' লখৰাফালে মোৰ লগৰ এটাৰ ঘৰ আছে সি কৈ থাক কে, ইয়াতে বৰষুণ দি আছে। মই বোলো ইয়াতেতো দিয়া নাই চানমাৰিত। সি যেতিয়াই তেতিয়াাই কৈ দিয়ে। মোৰ বিশ্বাসে নহয় কিন্তু এদিন মই গলোঁ সঁচাকে বৰষুণ পালোঁ, আকৌ এইফালে বৰষুণে নাই।
এ পাৰ্টিকুলাৰ এইখিনি এৰিয়াতে দিব তাপিছত আৰু নাই আৰু। বাকীবোৰততো বহুত কম কমে দিয়ে একদম।
ন বৰষুণতো লাগে বাৰু যেনেকে হওঁক বানপানী নহ'লেতো বৰ ষুণটো খুব লাগে। বালিচ যিমান ধূলি বালি বিলাক নাইকিয়া হয়, গছ-গছনিবলাক সেউজীয়া হয়। চবফালে লাগে কিন্তু গুৱাহাটীত অলপ দিগদাৰ। গাবিলাক চাফা নকৰে। জা-জা চবফালে মানুহ অসুবিধা হৈ যায়, নাওঁ চলাব লগীয়া হৈ যায়। আৰু চবত, আ মানে ডাঙৰ কথাটো হ'ল। ঘৰবিলাকত পানী সোমাই যে বহুতৰ।
উ, অ' ঘৰবোৰতো পানী সোমাই ন। এই ৰিচেন্টলি যে দুদিনমান আগত বৰষুণতো দিলে, দুদিন নে এদিন আগত মালিকা সিফালে মানে নিউজত পাইছোঁ আৰু।
অ' মও পাইছোঁ, মও পাইছোঁ ইমান জোৰছে পান, বৰষুণ গৈছ, এই পানী গপ, বৈ গৈছে। এটো সঁচা নে মিছা কোনখিনিত ধৰিবই নোৱাৰিলোঁ।
মালিগাঁও হেখিনি, মালিগাঁৱ ব্ৰীজৰ একদম তলত, চাৰি আলি মালিগাঁও চাৰি আলি। সঁচাই চাগে তা, উ তাতে মানে গোটেই ৰাচ তাটোতে মানে নায়ে জেগা ন গোটেই ব্লকে হৈ আছে। অলপমান পানী দিলে তাতে কিবা বানপানী টাইপ হৈ যায়।
আগতেতো নাছিলে ইমান, মালিগাঁওতো বানপানী নহয়। ব্ৰীজখন হোৱাৰ পৰা বেছি হ'ল। তাকে।
মানুহৰ উন্নতি হৈছে নে কি হৈছে ধৰবই নোৱাৰে। অ'।
নাই এবিলাক ভালকে আঁচনি বনাই পিনি ঠিক কৰিব লাগিব। হা ব্ৰীজ টো বহুত হৈছে কিন্তু হেইবিলাক পানীম মেনেজমেণ্টটো ক'ৰ? ড্রেনবোৰ ভালকে ঠিক কৰিব লাগিব তেতিয়াহে মানুহ সমস্যাৰ পৰা সমাধান পাব।
উ, তাকে। বাকী তোমাৰ ঘৰত তুমি অকলে নে আৰু আছে কোনোবা?
ছে আছে।
অ' ঠিক আছে দিয়া।
উ।